এক মিনিট ৰ চাউণ্ডটো বঢ়াই দিব লাগিব।
অ'।
ইয়াত স্পীকাৰ কৰিব নোৱাৰি নেকি?
তাত স্পীকাৰ কৰিব নোৱাৰি।
হেডফোন লগাই লব লাগিব।
কি গেম খেলি আছ নো?
হ'ল নাই লগাই?
অ', ক।
লগালি।
অ' লগালোঁ।
হুম। কি গেম খেলি আছ?
বিজি এম আই তই ফ্ৰীফাইয়াৰ খেলিছ?
মই ফ্ৰী ফায়াৰ খেলাই নাই এইকেইদিন হেৰি খেলিছোঁ ম'বাইল লিজেণ্ড খেলিছোঁ টাচ খেলিছোঁ আৰু কেৰম খেলিছোঁ।
মোবাইল লিজেণ্ড কত লেপটপত?
লেপটপতো খেলিছো লেপটপত নাই খেলা মোবাইলত খেলিছো।
অ', মোবাইল লিজেণ্ড মোবাইলতে খেলে য়েচ।
লেপটপটো পাৰি খেলিবলৈ লেপটপ মজা লাগে খেলিব পেলাই উম।
পোৱা নাই।
নহয় গেমটো খেলি মজা লাগে কিন্তু আকৌ।
গেমটো ভালেই লাগে হ'লে বহুত দীঘল হয় মানে ৰখি- ৰখি ভাগৰ লাগি যায়গে।
লেঙঠী হয় গেম টো।
নে ম ম আমাৰ নৰ্মেল এইবোৰ গেমত আমাক কিমান দহ পোন্ধৰ মিনিট লাগে। তাত আকৌ আধা ঘন্টা চল্লিশ-পঞ্চাশ এনেকে গুচি যায় না।
এই বহুত দীঘল-দীঘল গেমলৈকে যায় টাইম হিষ্টৰী বহুত আছে।
উম তাকো প্ৰফিট কৰিকেও এক চেইড নহয় কোনো।
হম। তাৰ পৰা আকৌ হেৰি খেলিছিলো তাছ খেলিছো ৰাতি-ৰাতি আৰু কেৰম। তাৰপৰা সন্ধিয়া সময়ত ভলীবল, ফুটবল।
পুৰা খেলিছ আও।
সেইবোৰে হৈছে আৰু কাম।
অ তইটো তাতহে আছিলি ইয়েছ তাত মানুহ আছে যেতিয়া।
আৰু কৰিবলে একো নায়ে ইয়াত ওলাই যাবলৈ হ'লে তোৰ ইনেয়ে পইচা খৰচ কৰা বাহানা। আৰু ওচৰত একো এডাল ভাল নেপায়ে। চাৰি পাঁচ কিলোমিটাৰ আঁতৰত যাব লাগিব কিবা এটা খাবলৈ হ'লেও। চিপচ এটা খাবলৈ হ'লেও তোৰ তোৰ, হে?
কলেজবোৰ ইমান দূৰত দূৰত বনাই ইউনিভাৰ্চিটিবোৰ।
সেইটোৱে, এতিয়া তোৰ দোকান এখনৰ পৰা যদি কিবা এটা কিনি পেলাই খাবলৈও যাৱ তই তিনি চাৰি কিলোমিটাৰ যাব লাগিব তাৰপিছত দোকানখন পাবি।
আৰু কেইদিন আছে?
আঠাইছ তাৰিখলৈকে হ'ব। আঠাইছ তাৰিখলৈকে হ'ব।
তাতে থাকিব লাগিব না আঠাইছ তাৰিখলৈ?
উম। ইয়াতে।
আকৌ বোলে হেৰী পোন্ধৰ দিন মান তাত থাকিব লগীয়া হ'ব? এই মাত্ৰ খাই উঠিছো।
উম এ সেই যদি সোনকালে আজৰি হয় সোনকালে পঠিয়াই দিম বুলি কৈছে। এতিয়া কেতিয়ালে আজৰি হয় সেইটোহে মেইন।
অহ।
আকৌ আজৰি হয় মানে এতিয়া দেওবাই দেওবাই আকৌ বন্ধ দিছে। আমি দালি আলু তাপা হেৰীটো কুন্দুলি ভাজি।
ভালকে দিয়ে? ভালকে দিয়ে?
মানে ভালেই আৰু ইমানো ভাল নহয়। আজি ৰাতিপুৱা পাস্তা খুৱাইছে। এনেই ৰাতিপুৱা ৰাতিপুৱা ৰুটি মটৰ মাহ নহ'লে কিবা কিবি তেনেকে খাওঁ গেছ কৰি মাৰিবলে বুদ্ধি কৰি আছে সিহঁতে।
পাস্তা খাইছা ৰাতিপুৱা
হোঁ। এ এইবিলাক কাম নাই অদৰকাৰী বস্তুবোৰ দি আছে। কি কৰিবলৈ জানো পায় এখন এতিয়া আমি নোখোৱা ন' এতিয়া খাই পেলাই মানে তো গেছ হ'ব, গোটেই গেছ আছে। কথাই থকা হ'লেও বেলেগ কথা। উম আৰু ৰুটি দুটা দিব ভোকো নোগুছে। লগত মটৰ মাহ দিব নহ'লে ৰাজমাহ দিব, সেইখন সিফালেও গেছো হয়। মানে শান্তি নাইকিয়া কৰিছে। তই নিজে এক্সট্ৰা বিজনেছ খুলি লৈছে ইয়াত, দিম অমলেত বনাই দিব পোন্ধৰ টকা, অ দিম অমলেট বনাই দিব পোন্ধৰ টকা। তাৰপিছত চিকেন পকোৰা বনাই দিব দছ টকা তাকো তোৰ দুআঙুল দুআঙুল ছাইজৰ।
মাংস একবাতি সিহঁতৰ কেনতিনৰ উম, মাংস একবাতি দিব কেনতিনত বনোৱা চল্লিশ টকা।
অ, তামা তামানে একো নোখোৱাই সিহঁতি।
হোষ্টেলত একোৱে নাই। মাংস দুদিন দিয়ে, ডিম দুদিন দিয়ে বাকী হেৰী দালি, দালি আৰু ভাজি।
হৈছে আৱ।
উম। মুঠতে ফচিলোঁ হি আহি পেলাই এই এখন মাছ নিদিয়েই।
বেয়া পইচাকে যোৱা। এনেই দুই তিনি হাজাৰ লোৱা নাছিল জানো সিহঁতি আগতে?
অ'।
সেইখিনি মানে অকল হেৰি থকা ভাড়াহে ল'লে।
পইচাটো চাই পেলাই মানে ঠিকেই খুৱাইছে। আ এতিয়া যদি বিল চিল এটা ৰোমৰ পৰা তোৰ। তিনিশ চাৰিশ মানকে বিল উঠিব। কাৰণ বিন ননস্ত কি বিলহে আহিছে ফেন নন ষ্টপ চলিয়ে থাকে, আমাৰ ৰুমত দুখন আছে।
অ'।
হাই স্পীডত ফেন এখন কালি পৰহীঅ পৰা চলিয়ে আছে। কাৰেণ কালিও নাই যোৱা আজিও নাই যোৱা।
নেত ছেট টো ভালে চবৰে চাগে?
নেট ইমান ভাল নহয়। ষ্ট্ৰং নহয় নেটটো ভালেই, কিন্তু ষ্ট্ৰং নহয় মানে গোটা গোটেইখিনি ইউজ কৰিদিলে মানে হেৰিটো নাপায়গে।
এ মানুহ বেছি হ'লে কমিবই সেইটো। অ', ফ্লাকসুৱেত হৈয়ে যায় মানুহ বেছি হলে।
ওম', মা হঁতৰ ভাল?
মা আছে।
উম, বা ক'ত আছে?
বা গুৱাহাটীত আছে।
হম'।
কে এক তাৰিখ মানৰ পৰা কৰিব নেকি ক্লাছ ন?
কেইটা এছে এক তাৰিখ মানৰ পৰা হব অ'। এ ঊনত্ৰিশ তাৰিখ কিন্তু ত্ৰিশ দিনিয়া নে বাৰু একত্ৰিশ দিনিয়া এইটো? নে আঠাইছ দিনীয়া?
জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এপ্ৰিল, মে, জুন, জুলাই এইটো একত্ৰিছদিনীয়া।
একতিশ দিনীয়া নে ত্ৰিশ তাৰিখ মানে যামচাগে অ', অ', জুলাই আ ত্ৰিশ তাৰিখ মানে যাম চাগে, ত্ৰিশ ঊনত্ৰিশ।
বস্তু আগত চাফা কৰিব লাগিব না গোটেইখন। সিও তেনেকুৱাতেই আহিব ত্ৰিশ তাৰিখ মানে ত্ৰিশ তাৰিখ মানেই আহিব। গোটেই বস্তু বোৰ আনপেক কৰিব লাগিব, আৰু গোটেইখন চফা কৰিবলে আছে নিজেও।
উম উম উম।
চিলিণ্ডাৰতটো গেছ আছিলেই?
চিলিণ্ডাৰত গেছ আছে।
অহ'।
আৰু কুকাৰ চুকাৰ বিলাক ভালকে ধুই লবি পানীটো দি থোৱা আছিলে মানে সেইটো চেন্ট এটা যদি তেনেকে থৈ দিয়া হয়, সেইকাৰণে পানীটো দি থৈছো, অকণমান ধুই দিলে চফা হৈ যাব।
বাকী চব বস্তু আছেই গেছ জ্বলাবলৈ লাইটাৰ এটা লাগিব।
লাইটাৰ এটা, লাইটাৰ বেছি নলয় ন আশী টকা মান হে ল'ব চাগে।
এ লাইটাৰ হে। লাইটাৰ নহলেও হল গেছ লাইটাৰ হ'লে হ'ল গেছ সেইটো লাইটাৰটো হেৰি তেল খতম হোৱাৰ পিছতো সেইটো গেছ জ্বলাই থাকিব পাৰি।
পাৰি হলেও সেইটো ৰীস্ক আছে না বেছি ও বাই। ৰিস্ক আছে না বেছি, কি?
একো নহয় আমি সেইটোৱে জ্বলালোঁ।
বাৰি হতক পইচা টো দি থৈ আহ গে।
সেইটোৱে জ্বলাইয়ে ইমান দিন খালো লাইটাৰ প্ৰথমে এটা আনিলো বেয়া হৈ থাকিলে তাৰ পৰা সেই লাইটাৰ টোৱে জ্বলাই থাকো। কিন্তু হাতটো পুৰে আকৌ সেইটোৱে অকণমান সেইটোৱে হয়।
সেইটোৱেটো বেয়া না সেইটো কেনেবাকে ভিতৰত লাগি গ'লে হৈ যায় হাত পুৰিলে বোলে।
উম।
তাতকে এডাল কিনি লুৱাই ভাল চেফ থাকিব।
উম। আ ইমান হেৰি নহয় সেইকাৰণ মই বনাই- বনাই মোৰ অভ্যাস হ'লই। এতিয়া সি কেনেকে বনাইবা তই ইমান বনাবলে নোপাবিয়ে চাগে।
ৰাতিটো মই বনাই দিম বাৰু, দিনৰতো তহঁত দুটাৰ ভিতৰত কোনোবা এটাই মিলাই ল'বি।
অ'
শুনিছ নাই?
অহ'। কি দিম হেল্ল'।
দিনত বোলো দুইটাই মিলাই পেলাই বনাবি ৰাতিটো মই বনাই দিম।
অ', অ', ইয়াত নহয় হেৰি তাত কলেজত।
অ', হেৰি দালি আৰু ভাজি।
তিনিবাৰ দিয় নে, নে দুবাৰ?
ভাত দুবাৰ ৰাতি দুপৰীয়া আৰু ৰাতি দিয়ে দিনৰ ৰাতিপুৱা আকৌ ৰুটিয়ে দিয়ে।
এই ৰুতিটো সলনি বেলেগ কিবা এটা দিয়া হলে খাই ভাল পালোঁহেঁতেন মানে অকমান হ'লেও।
সিহঁতৰ ৰুতিয়ে খাইনে বেছিভাগ ক্ষেত্ৰত আমাৰ এনকে মানে টাউনীয়া হেৰি, কি বুলি কয়, টাউনত ব্ৰেকফাষ্ট কৰে ৰাতিপুৱা। লান্সৰ কাৰণে সিহঁতি ৰুটি এই ব্ৰেড-ছেদ সেইবোৰে কৰে।
উম।
আমাৰ ইয়াত হে তিনি সাজ খায় আমাৰ ইয়াত হে তিনি সাজ খা
হয় দে। এতিয়া মানে অভ্যাস কৰালে কৰালে গেছ হৈ পেলাই মানে আধা দহ বস্তু জীৱন যাবগৈ। বেলেগ কিবা দিলও বেলেগ কথা।
ইয়েছ। গেছ ৰ টেবলেট চেবলেট কিনি লবি হৈ যাব।
উম, আৰু হেই- ঘৰত ৰুটি খালেও চাহৰ ৰুটি দুটা খাওঁ ইয়াত এতিয়া সেইখন দিছে দি পেলাই ঘৰত আকৌ ভাত খাওঁৱেই।
অ'।
ইয়াত এতিয়া আকৌ ৰুটি দুটা দিব ভোক আকৌ ৰুটি নাপাওঁ মানে ভোক লাগিলেও। তাৰ পৰা আকৌ দুপৰীয়া ভাতহে পাবি দুটা এটামান বজাত।
এইটো আচলতে তিনিসাঁজ খাবই নেলাগে।
উম।
ভাত ইমান খোৱাটোও বেছি ভাল নহয়। পেট
উম।
বেলেগ বেমাৰো আহে।
উম। বন্ধত ক'ৰবাত যাবি নাযাওঁ?
ফালে সিফালে যোৱা কথা আছিলে, কিন্তু তাত সেই ৰখাই থৈ দিলে, লগৰ লগতে যোৱাৰ কথা আছিলে। মায়ে এই অৰুণাত কৰ'বাত পাহাৰৰ পৰা পৰি তিনিটা মৰিলে, তিনিটা নে পাঁচটা ল'ৰা মৰিছিল যে এবাৰ। শুনছিলি চাগে? অ' অৰুণাচললে যে যোৱা কথা আছিলে।
উম'
এফালে কাতিকৈ যোৱা কিটা লগত কি
এতিয়া আমাৰ আহি গ'লো আৰু মা বত উম।
অকে।
অকে, উম।
এ যাম বুলি কৈছিলেই। তাৰ পিছত এতিয়া সেই চৈধ্য বাৰ তাৰিখ হৈয়ে গ'ল আজিলৈকে কোনো ওলোৱা কথা কোৱাই নাই। ক'লে যোৱা কথা?
উম'
উম।
মই এইবাৰ সোনকালে আজৰি হৈ গ'লে তহঁতৰ ঘৰত থকাকে যাম বাৰু। তাপা দুইটা ফুৰিবলৈ যাম।
অ'হ আহিবি।
তই এনেই ক'ৰবাত'-ক'ৰবাত, ক'ত-ক'ত গৈছ আজিলৈকে?
মই, মই শুই পেলাই কতা। আহ, ভালপু কিখন ঘৰিছো আহ ধালপুৰ ইফালে ভাল পাল মে নাৰায়ণপুৰ তাৰপিছত লখিমপুৰখন ইফালে গ'ল লক্ষীপুৰ সেই খন তাকেইতো মোক ট্ৰাব'ল নাই কোৱা নাই অ' ট্ৰাব'ল নাই পোৱা বুলি সেইকাৰণে কৈছো জেগাকনৰ নাম কোৱাৰ আগত।
তাক, তই ফুৰিবলৈ যোৱা নাই তই ঘূৰিবলৈ গৈছ।
মই ঘুৰিবলৈ গৈছো। ফুৰিবলৈ নহয় গুৱাহাটীত গৈছোঁ। থোৱাতকে বেছি হস্পিতেলত ঘূৰাই আছে মোক। তাৰপিছত ডিব্ৰুগড় একে অ' ছিক্কিম, শ্বিলং নাই যোৱা। ছিককিমত গৈছিলো, অকল তাতেই নে, শ্বিলং নাই যোৱা
ফিজিকছৰ ডিৰ্পামেণ্টৰ লগত শ্বিলং যোৱা নাছিল জানো।
ছিক্কিম ছিক্কিম গৈছিলোঁ।
অ' ছিক্কিম।
তাকে সেইটোৱে ফুৰা গ'ল। এ ধুনীয়া আছিলে, এই বহুত ধুনীয়া মানুহবোৰ ইমান ভদ্ৰ।